কি হ'ল?
মই বহি আছিলোঁ ফোনটো চাই কিনে, তোমাৰ ফোনটো পালোঁ মই।
হয় নেকি? ভাত খালা?
খালো দিয়া, তুমি কি কৰিছা পিছে?
মই এনেই বহিছিলোঁ বা, তোমাকে ফোন কৰিছিলোঁ আকৌ।
হয় হয়, কোৱাচোন?
মই মানে আজি তোমালোকৰ খাদ্যৰ বিষয়ে মানে কিছু কথা আলোচনা কৰিব লৈ আহিছিলো।
হয় হয়, কোৱা?
হয়, কি কয়? আজি মানে, তুমি চোৱা এতিয়া আমাৰ খাদ্যতো বহুত দৰকাৰ ন?
হয়।
খাদ্য নহ'লে মানে আজিকালি আমাৰ একো নহয়। খাদ্যই আমাৰ তাত- জীয়াই থকা এটা কাৰণ হৈছে।
হয়, হয়।
হয়, যেনে তোমাৰ ধৰা, কলেজৰ পিছত লগবোৰক লগত মানে- বাৰ্গাৰ খালো বা কিন্তু, এতিয়া পেটটো মানে গধুৰ লাগে যে ধৰা, তোমাৰ এতিয়া আমি চাবা- আমি লগবিলাকৰ লগত বহুতো মানে, ফা এ বাহিৰ বস্তু, ফাষ্ট ফুড খাওঁ হয়নে? কিন্তু সেইবিলাক- সেইবিলাক মানে খাই কিনেও আমাৰ মানে পেট নভৰে, যেনেকুৱা আমাৰ ঘৰৰ খাদ্য খাই কিনে আমাৰ পেট ভৰে।
মাৰ হাতৰ, দালি ভাত।
হয়, মাৰ হাতৰ দালি ভাত, যেনেকুৱাই নহওঁক কিয়? যেনো- কিয়? কিন্তু, মানে ঘৰৰ খাদ্যটো মানে এটা মানে ভাল লাগি যায় আৰু। যেনে তোমাৰ ধৰা, বাহিৰত তেল মচলা বা খাদ্য ৰোজ খালে বা গেছ- বা বহুত ধৰণ কিবা কিবি বেমাৰ হৈ যাব, কিন্তু আমাৰ ঘৰুৱা খাদ্য খালে মানে আমাৰ- স্বাস্থ্য বিলাক খুব ভাল হয় বহুত মানে একদম- ভাল হজম কৰে। মানে মা মাহতৰ মানে মা হাতৰ মানে খাদ্য খাইয়ে বহুত ভাল লাগে আৰু।
হয়, এ মই তোমাৰ যোৱাকালি খাইছিলো ৰবা ভাল এটা বিষয়ত তুমি কথা পাতি পাতিছা। মই মানে কালি কি কৰিলো তোমাৰ দেউতাই পিজ্জা আনিছিলে-
ফাষ্ট ফুড, পিজ্জা খাই শুই গ'লো নহয়। তাৰপিছত ৰাতিপুৱা উঠি গেছ হৈছে। তাৰ পিছত আৰু এইফালে আৰু সেই মই স্কুলতো যাব নোৱাৰিলো, গম পাইছা?
হয় নেকি?
তাৰ পিছত আৰু ঔষধ খাই দিলো মায়ে ঔষধ দিলে তাৰ পিছত, মায়ে বুজালে আৰু। যে আৰু খাবি ফাষ্ট ফুড, ফাষ্ট ফুড খাই শুই থাকিবি। সেইকাৰণে কওঁ ভাত খাবি যি বনাইছো সেই খাবি, সেইয়ে আৰু। মই সেইকাৰণে সিদিনা সিদিনাৰ পৰা মানে কালিৰ পৰা আৰু আজি মই- সেইকাৰণে কৈছো মই আৰু ফাষ্ট ফুড নাখাওঁ, খাম মাজে মাজে খাম কিন্তু- এই ৰাতি বা খাই কেনে শুই নাথাকো বা প্ৰায়ে নাখাওঁ। আৰু সেই আৰু মাৰ হাতৰ বাৰ ঘৰত যি বনাই আৰু ধুনীয়াকৈ সেই খাম আৰু।
তুমি ঠিকে কৰিছা, ঘৰৰ বস- মানে ঘৰৰ খাদ্য বা ঘৰৰ বস্তু খাবলে আমাৰ মানে- শৰীৰ বিলাকো ভাল হয় বা স্বাস্থ্য বিলাকো ভাল হয়, বাহিৰ বস্তু খাই বাহিৰৰ- অ বস্তু খাই
হা
খাবৰ খাব ভাল লাগিব আমাক মানে হাঁনিও কৰে বা বহুত ধৰণৰ বেমাৰো হয় কিন্তু ঘৰৰত মানে যেনেকা ধৰক বা বা অ পন্তা ভাতে হক এইবিলাক খালে আমাৰ স্বাস্থ্যবিলাক ভাল থাকে মানে ঘৰৰ খাদ্য খায় তাৰ মানে কিবা ভাল লাগে আৰু একম মনতটো ভাল লাগি যায় আৰু
উম আৰু তুমি পন্তা ভাত খাই পাইছানে।
অ খাইছো ভাল লাগে বহুত ভাল লাগে আৰু।
হয় এতিয়াতো গৰমৰ দিন।
হয়। তুমি ছাগে
আৰু ভাল লাগে।
খইছাৰ আৰু চাৰিটা মানোৱা মানুহ বা মানুহে হওক বা পশু পক্ষীয়ে হওক বা গছ গছনিয়ে হওক সকলো জীৱৰ কাৰণে মানে খাদ্যটো পৰিবাৰজয় হয় আৰু।
প্ৰয়োজন। হয়
তুমি কিবা কবা খোজা নিকি।
অ মই তাকেতো তোমাৰ খাদ্যৰ কথা কিনো কম খাদ্যৰ মানে আমাৰ মানে আমি খাদ্যৰ অবিহনে জীয়াই থাকিব নোৱাৰো।
গম পাইছা খাদ্য লাগিবই আমাক কিন্তু সেই খাদ্যয়তো তোমাৰ খাদ্যত টো তোমাৰ ভাল হ'ব লাগে আৰু মানে পুষ্ট পুষ্টি জনক হ'ব লাগে আৰু। যাতে বেমাৰ আজাৰ নহয় যেনেকে তোমাৰ একো মানে সেই মচলা বা কিবা ইমান নাথাকে এনেকুৱা আৰু বাকী আমাৰ ঘৰতে যেনে খেতি কৰিছে।
হয় আৰু তোমাৰ ধৰা এতিয়া আমাক খাদ্য। খাদ্যয অবিহনে কোনো জীৱই জীয়াই থাকিবই নোৱাৰে কেৱল। পেট ভৰোৱা বস্তুৱেই নহয় শক্তি বৃদ্ধি বা ৰোগৰ প্ৰতিৰোগ উৎসৱ।
হয়, হয়। তুমি কি খালা পিছে আজি দিনত?
মইতো বাৰু এতিয়ালৈকে একো খোৱাই নাই, খামহে আৰু।
কিয়? অ আটচ্ছা।
এই ৰবা, ৰবা মানে গাতো বেয়া যে মোৰ খাবলৈ মন আৰু।
আৰু কিবা। ফাচফুদ খাইছিলা নেকি যোৱাকালি?
খাওঁ মই মানে স্কুলৰ পৰা আহোতে।
অ, ইমান নাখাবা ভাল নহয়।
অহ কি কৰিবা খাই ভাল লাগে যে।
হয় বাৰু, বুজি পাইছো জুতি লাগে।
এতিয়া চাগাত।
এইতো আৰু স্বাস্থ্যৰ বাবে অলপ হানিকাৰক আৰু।
হয় চবে খাদ্য প্ৰকাৰো বহুত ধৰণৰ আছে তোমাৰ ধৰা দাইল, মাছ, বা মাংস, কণী। গাখীৰ, চয়াবিন। শৰীৰৰ হাঁহ মাংস কৰে বা গাখীৰে আমাক বহুত প্ৰটিন দিয়ে।
আৰু পিছে কি বনাইছে আজি?
মই গমেই নাপাওঁ কি বনাইছে। মই চোৱাই নাই।
আৰু কি তোমালোকৰ ঘৰত খেতি চেতি কৰা নে চব্জিৰ?
নাই, নাই, নাই, নাই, নাই নকৰো।
চা মানে কিনি আনা আৰু তোমালোকে।
এতিয়া তোমাৰ চাবা হা, আমি মানে ৰোগৰ পৰা আৰু বাচিবলে। ৰোগৰ প্ৰতিৰোধ খাদ্যই হৈছে শাক পাচলি বা ফল মূল। গাজৰত ভিটামিন 'এ' থাকে, বা বান্ধাকবি ভিটামিন চি। সেউজীয়া শাকত আইৰণ থাকে, আমি সেইকাৰণে মানে সেউজীয়া শাক। শাক -পাচলি বহুত খাব লাগে।
উম।
কচু খালে আমাৰ আইৰন বাঢ়ে।
হয়, হয়।
তেতিয়াহ'লে মোৰ মায়ে বহুত মোক মানে কচু খুৱাই থাকে, কিন্তু মই বহুত বেয়া পাওঁ।
কিয় ভাল কচুটো ভাল লাগে চোন খাই।
নাই মোক ভাল নাপাওঁ, একদম বেয়া পাওঁ, হয়।
মই কিন্তু ভাল পাওঁ, মোৰ বহুত ভাল লাগে, আৰু কিন্তু কচুৰ একোৱে পেলনি নাযায়, হয়নে?
হয়, হয়।
মানে কচু তোমাৰ ঠাৰিও লা, ঠাৰিও খায়, পাতো খায়, আলু খায়।
হয়' তুমি একদম ঠিকেই কৈছা আৰু। চাবা খাদ্য বহুত গুৰুত্ব মানে, খাদ্য বহুত গুৰুত্ব যেনে- শাৰীৰিক বৃদ্ধি, সৰু ল'ৰা ছোৱালী বা। প্ৰটিন বা কেলচিয়াম, যুক্ত খাদ্য লাগে। বা গাখীৰ, কণী, মাছ খালেও অ' ওখ, শকত হয়। গাখীৰটো আমি খাবই লাগিব বা আমি কল, কণী খাবই লাগিব। এইবিলাক খালে আমাৰ শক্তি বাঢ়ে, বা সে কিয়? শ্ৰমিক, খেলুৱৈ বেছি শক্তি লাগে, বা ভাত ৰুটি কল খালে, গাঁত বল থাকে।
হয়।
আৰু তোমাৰ খাবা, নেবু, আমলখি খাব লাগে।
অ' ঠিক আছে বাৰু, আৰু কি কয় সে কৰিবা।